শুনিছানে?
অ অ আহিছে।
অ কি কৰি আছা?
মই এনেই আছো, তুমি?
মোৰো এনেই আছো ৰ'ব অকণমান ঘৰতে
অ সেইটোৱে বাপৰে আজিও বৰষুণ দিবচোন।
বৰষুণ মানে অলপ ডাৱৰ বতৰটো ডাৱৰীয়া যেন কৰি আহিছে কিন্তু কি এটা হয় বতাহ আহিলে চাগে নাহিবই।
সেইটোয়ে আমাৰো ইয়াৰে পৰা বৰষুণ বৰষুণ ভাৱ হৈ আছে।
উম, মইও আজি ৰাতিপুৱা উঠাই নহ'ল নহোৱাৰ কাৰণে পঢ়াই নহ'ল জবা পৰীক্ষাও আহিলেই গতিকে কি কৰো কি নকৰো তেনেকুৱা লাগি আছে।
কি কোন তুমি এতিয়া কি পঢ়ি আছা পিছে?
মই এইবাৰ এইছ এছ যিটো দ্বাদশ হৈ থাকে ফাইনেল দিম এইবাৰ ইয়াত।
মানে এক্সাম দিবানে দিছা?
নাই দিম হে।
অ', আৰু বেছি আছে দিন আছে মোক শুনাৰ মতে তিনি মাহ মান আছে চাগে।
হয়, হয়।
একো নাই পঢ়াই অ' আছে বহুত টাইম আছে এতিয়া ওচৰত। ত' ইমান টেনচন লব নালাগে তুমি এতিয়াৰ পৰা লাহে লাহে পঢ়া আৰম্ভ কৰি দিয়া আহ তুমি যদি এতিয়া পৰা পঢ়া আৰম্ভ কৰা তোমাৰ আৰামত আহে এতিয়াটো পাঁচ মাহ ছয় মাহ আছে তোমাৰ আৰামত গোটেই সকলোখিনি কমপ্লিট হৈ যাবচোন।
হয়, হয়, চেষ্টা কৰিব লাগিব বাৰু ভাল কৰা বা পঢ়িবও লাগিব। পঢ়ি অলপ কেনে
উম, সেইটোয়ে মানে কি কৰিবা জানা মই বুজাই দি আছো তুমি বেছি ইমান কথা কথা ইমান টাস্ক ইমান কৰিব নালাগে পঢ়াবোৰ মানে কি কৰিবা জানা দিনত সদায় অকল এটা এটা এটা সদায় এসপ্তাহত অকল এটা লেচন পঢ়িবা
হয়।
তোমাৰ কি আৰ্টচ নে কমাৰ্চছে নে চাইন্স?
নাই আৰ্টছ।
আৰ্টছৰ তুমি কি কৰিবা জানমাৰ এটা ভালকে বুজাই দিলো বস্তুটো বুজি লোৱা মানে সদায় সদায় মানে এটা বস্তু পঢ়িৰ নাথাকিবা আজি ভাবিলোৱা তুমি অকল ভাবিলা পলিটিকেল চাইঞ্চ পঢ়িলা
উম
আৰু কালি মানে কালি পৰসি তিদিন বা এসপ্তাহ মান এটা চাবজেক্টয়ে পঢ়িবা যাতে সেই চাবজেক্ট ত দুটা লেশ্যন মুখস্থ কৰা সেই দুটা লেশ্যন যাতে এক সপ্তাহ পিছত মাতে গোটেই তোমাৰ কমপ্লিট হৈ যায় গোটেই মনত থাকি যায় সেনেকে কৈ পঢ়া বুজিছা!
হয়, হয়, বুজিছোঁ বুজিছোঁ।
তুমি যদি এসপ্তাহ যদি এটা লেশ্যন বা দুটা লেশ্যনও যদি কমপ্লিট কৰিব পাৰা নিজে ভাবা এক মাহতো তোমাৰ আঠটা মাহ লয় আঠ এটা এটা কিতাপে কমপ্লিট হৈ যাবচোন তেতিয়াহলে এনেকে তুমি সদায় যে প্ৰত্যেক মাহে মাহে এনেকে ভালকে পঢি যোৱা এই তোমাৰ এক্সামৰ পৰা তিনি মাহ আগতে তোমাৰ গোটেই পঢ়া কমপ্লিট হৈ গ'লে তুমি তেতিয়া ৰিভিজন কৰিব পাৰিবা ৰিভিজন কৰোঁতে তোমাৰ আৰু কিবা যদি ভুল আছে সেই ভুলটো শুদ্ধ শুদ্ধ হৈ যাব। তোমাৰ তেতিয়া অলপ একজামৰ কাৰণে একো সমস্যাই নাথাকিব।
হয়, এইটো আৰু চেষ্টা কৰিম আহ পঢ়িব লাগিব আৰু পঢ়িতো আছোঁয়ে। আৰু আৰু ভালকৈ আৰু যাতে মনোযোগেৰে পঢ়িব পাৰোঁ। বা যিহেতু এতিয়া শিক্ষা নহ'লে আমি কোনো দিশত আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে পঢ়াটো অত্যন্ত জৰুৰীয়ে। কাৰণ তুমি চোৱা যে আমাৰ যদি কোনো এঠাইত যাওঁ আমি তাত যদি আমাৰ নিজা আমাৰ যিটো জ্ঞান শিক্ষাৰ লগত সংগত জ্ঞানেই হওঁক বা আমাৰ যিবিলাক বাহিৰা বা আমাৰ নৈতিক জ্ঞান থকাটো আমাৰ অত্যন্ত জৰুৰী আৰু আমাৰ মানৱ জীৱনৰ কাৰণে কাৰণ আমি দৈনন্দিন
হেল্ল' হেল্ল'